হেল্ল',
শুনছানে মই শুনছো তই
উ
কি কৰি আছা?
আ পছ
অ মই এনেই বহি আছো আও। আজি ক'ত গিলি পিছে তষ্ট এল দেখছো দেখোন আজি কৰ'বাত ফুৰিব যোৱা।
উম। উম
ক'ত গলা।
কোৱা। উ
তোৰ কথাখিনি ভাল। কৈ অহা নাই।
এতিয়া শুনি পাইছা নে।
অঁ শুনিছ ক।
অঁ পোৱা। তাৰ পাছত।
অঁ খাত যাওঁ কাষত অঁ।
হয় ৰিজাৰভলে। চলছিল আমচং চাহ বাগান নি। সেইটো চাইডে কিন্ত পিছতে আৰ্মি কেম্প আছে কিবা। অহঁ।
হাদ গাওঁ।
অঁ তাৰে মাজে দি যাবি হাঁ আৰু। ত চাহ বাগান আছে কিবা বাংল চাংল আছে ত
ভিতৰত কমিছে নে
কোন
আমচং ৰিজাৰ্ভ ফৰেষ্ট খনৰ।
ভিতৰত মানে ৰাস্তাই দি যাই আছো ৰাস্তাত দিব পালে আছো ইয়াত কিবা ৰিৰ্জাতো আছে খালি খোলা নাছিলখন দহটা মানত আমি পোৱাই গৈছো তাৰপিছত। এই বাইক ৰাইড চাইড। বাইক। ৰিৰ্জাত টাইপত বাইক লৈ তাৰ পাছত তাই দিগাৰু বুলি এটা জাগা আছে।
উম।
চাহ বাগান আছে। বঢ়িয়া। সোণাৰু গাছ। ফুল চুল ফুলি আছে। অঁ সিফাল্ডি আহি আহি হাইৱেত সোণাপুৰত যো সহাইদি।
অ সিফাল দি পাৰি। চন্দ্ৰপুৰ হৈ গেছা নেকি?
নহয়। এ সাতগাওঁৰ সহাইদি চিধাই যাই থাকলি সোণাপুৰ পাৰি।
ও' মই বাৰু গম নাপাওঁ।
উম। সোণাপুৰ পাই পেলে তাতে কিবা হাইৱে পালোয়ে। হাইৱেৰ ফাইনেলী শ্বিলং য সেই তিনি আলিটোও পালো।
সেইটো উপায় নেকি?
হয়। কালি শ্বিলং। শ্বিলং। তাহাক জুবিন ক্ষেত্ৰৰ পালো। জুবিন ক্ষেত্ৰত মই যোৱই নাছলো। সেইকাৰণে গেলু আৰ।
কেনেকুৱা নতুন কে বনেইছি না জুবিন মই যোৱাই নাই ৰ।
অহ। হেৰি বাহিৰত চাকি থাকি কিনলো। চাকি ধূপ। জুবিন ক্ষেত্ৰৰ মেইন য'ত পূৰ্চিল আৰু সেখনি বানাইচি আৰু ভালকে টাইলচ্ চাইলচ্‌ লগে, টিং চিং দি। তোমাক তাইলৈ। ইটা ৱালো দি আছে। এনেবিলাক কিবা কাৰ্বিৰ সংস্থাৰ কিবা অকানত জেগা আছিলে। তেওঁ সেই জেগা দি দিছে আৰু।
অ মানে আগ জুবিন ক্ষেত্ৰ অ ইটা মানে কিমাননো। কৰা নাই ন মানে যিমান কৰিব বুলি। কৈ আছিল সিমান খিনি আগবঢ়া নাই?
ওৱাল চোৱাল দি আছে ডাঙৰ ডাঙৰ খুতা দি পেলাই ওলাল দি আছে। উৰি আছে কিন্ত লাই ল। অ'বিয়ে।
লে পি ত। হোৱা নাই আৰু এতিয়া কে ৰাস্তাৰ পৰা দেখা। দেখা পায় বোলে জুবিন হাত্ৰ খন।
হাবাই কিন্তু সেইান উল্টা হালৰপ আহলি আপাৰ চ আহি। কি পাই তাত। মানে যাবাত জাগা নাই তো গাড়ীটো চাইদে থৈ খোজ কাঢ়ি ৰাস্তা পা আৰু যাব লাগ।
চিল তুল গেছানা। এইজিটো খিল আছে? যগিনে হেই পছিল। কিমান দূৰত আছে।
আছে আধা কিলোমিটাৰ দূৰত।
অ মানুহ নিয়ে আছে নে।
পোৱা ফাৰ্ষ্টতে নাছিল খত আমি অহা।
অ আজি দেওবাৰ নহয়।
উম চাকি দিয়া জাগা এটা আছে। তাৰপিছত আছে গিফট জুবিনক বাকি ফটো ছটো দিছে। জাপি টুপী এইবিলাক কিবা কাঠৰ নাও এখনো আছে সৰু মানে কোনবাই গিফট।
যিবিলাক বিয়া বস্তু বিলাক আছে আৰু।
উম তাৰ পিছত টেডিমেইন। য'ত হেৰি চিল কাতে টুপীটো আছে এটা টুপীত এটা টুপীত মালা দিয়া আৰু।
কিবা কিবি লিখা আছে। আৰু আৰু সেই মাইক দুটা আছে এটা গল্ডেন মাইক। ত আচেই এয়া আচল গোল্ডেন মাইক টো নহয় ত এ নাই দি ৰং কৰিব লাগিব।
উম তাকে।
তাৰপিছত আৰু এটা জাগা আছে। সেইখিত এ নামচা মলজি সেইখি জাগাত জুবিনৰ সৰু হে ডাঙৰক লৈ
আজি নাম আছিল নে?
আমি যোৱালৈকে আনাৰামটো হোৱাই নাই। পিছত হ'ব দুদিন মান। মানুহে ফটো চতো এইবিলাক দিয়া আছে। মানে কোনবাইছিল ছবি তবি আকি। নিলিম মসন্ত অনা বস্তু দাঙৰ কে।
অ নলিম মহন্তৰ ফটো আছে।
মনটো একো পাতা অ
অ। মই যাই পোৱা নাই জুবিন ক্ষেত্ৰলৈ এনেই দেখি আছো টিভিত কিবা কিবি চলি আছে মামাই দেখোন কৈ আছে অ ঠিক কেইটা বনাব কিন্তু যিটো আৰত মানে স্পীডত অলপ বনাব লাগিছিল বুলি মই ভাবোঁ কাৰণ জুবিন দা ক্ষেত্ৰতো আৰু আমাৰ কাৰণে- বহুত ইম্পৰ্টেণ্ট এতিয়া হঠাৎ মানুহটো মাৰা গ'ল তাৰ পিছতো যদি এয়া মৰা জাগা খিনিও যদি এনেকে অৱহেলা কৰে অলপ বেয়া কথা হ'বই না।
উম।
থু ভূপেন হাজৰিকাৰটো বহুত ধুনীয়াকে থৈ দিছে। তই গই পাইছ নাই ভূপেন হাজৰিকাৰ টোত।
পায় অ আহে না নকল কৰা ট্ৰফিত পায়।
মই যাই পোৱা নাই কচোন কেনেকুৱা?
কোনটো?
সেই ভূপেন হাজৰিকাৰটোত।
ভূপেন হাজৰিকা ক'ত পুৰা হেৰি চেৰি আছে। আৰু মন্দিৰ আছে জুঙা জাগা তাকচাৰ আছে মূৰ্তি আছে ভূপেন হাজৰিকা বাকী টাইল চাইল লগোৱা আছে আৰু গাছো আছে নেকি দুলাল মান।
গানো বাজি থাকে বোলে। ভুপেন হাজৰিকাৰ
কাৰণ কি অহ বাজি থাকে অ অ
জুবিনদাৰ গান বাজি থাকিলে ভাল লাগিল গৈ কিন্তু মই ভাবো যে ভূপেন হাজৰিকাতকে জুবিন গাৰ্গৰ। গান বহুত আমি চাগে মৰাত গেলে এটাত আতা গান দিলে আকে শেষ নহব।
উম
তাৰ গান আদা ৰিলিজে নহ'ল হয় নে।
উম
সি ছিংগাপুৰত কৰ'বাত যি এটা কিবা উদ্বোধনী কৰি থৈ গৈছে তাৰ যি গানৰ গানৰ কালেকচন বিলাক আছে তাতে কেচেট বিলাকো আছে ক'ত বা আছিল জেগাটো।
কবা এটাটো মানুহেই বি নিছে নেকি।
উম সি বেচে অ সি বোলে কেচেট গিলেক কিনিকেনেও আনিছে চলিশ হাজাৰ পঞ্চাশ
কিবা আছিল নামটো কম
উম সি কিন্তু ভাল কাম কৰছে দেই মানে আৰু সেইটো বস্তু সি মৰাৰ আগত উ উধনিও কৰি থৈ গৈছে। উম তাকে
তাৰ পিছত আৰু তপ তাৰ পৰা অলপফালে দৃষ্টি খালো আৰুঢ়িয় হেৰিত বত এটা হোটেল সেই ৰাস্তাৰ ঘ কি চাই আহিলা ইপোৰ হয়ে নাই
অ
এইপ আটাৰি প ক ঘ আচ
উম
কেৰেলা।
তিতা কেৰেলা ভাজা দি ৰুটি খাইছা
কেৰেলা, ভাজাৰ আলু, ভাজাৰ আৰু তাৰ তপে আহি পলে এই ত আজি হেৰি তেল ডিপু আছে যৰা বাটৰ মস্ত ডাঙৰ তেল ডিপু ৰিলি দেখাপাই ত বেটেল আৰু এই উটাৰ চব থাকে আৰু চব মচ তাতে গলো একবাৰ তাৰপিছত তেল ভৰালোৱে তাত হেৰি আমাৰ এতে এশ পাঁচ টকা তেল ছয় টাকা এ তাতে এশ টাকা থেংকিউ ফোন কৰিলোঁ
দুপাম মানে নেকি
হয় এশ টকাৰ
সেইটো তুমি গালৰ কৰে নেকি
উম
অ ৰীযাতগিলা সানো তেলৰ দামটো কম নেকি
হয় ৰিষ্টকেপ দিব পাৰি মেইনতেইন টেকচতো কম কে লয়
অ
আৰু কোনো দিব পাৰি ইচ্ছা কৰিলে
উম আমাৰ ই অসমত বহুত তেলৰ দাম হৈছে এতিয়া
উম তাতে কমত পাই পেলাই যাৰ কনটেক যিটো
ভালে কৈছা
এই পাহি
পাৰগজা কেনেকুৱা দাম কেনেকুৱা চলিছে।
এশ টকাত পাঁচটামান দি চেলৰ চেলৰ নেচেলৰ আই
এটো দেখোন বহুত দামত কিনলি হে
ডকুমেছো আশী টকা এটা নব্বৈ টকা কিন্তু আগতে আত পাই এতিয়া মানে নতুনকে অলপ
অ আমি একবাৰ কিনিছিলো চল্লিশ টকা পঞ্চাচ টকাত এযোৰ কিনিছিলো মনত আছে নে।
সেই দাম নাই এতিয়া মানে সেইটো দাম মানে বেছিকে যেতিয়া অলৰেডী ধৰিব পৰা নাই।
একবাৰ আমচাং যাম। কিন্তু দেই মই যাই পোৱা নাই।
হ'ব দিয়া। এই ৰিজৰ্টত সিহঁতৰ আৰু এতিয়া নতুন ৰিজৰ্ট। সুধি আছে কি কাম।
তাকে দেহ তে। মই যেতিয়া যাম, তেতিয়া তোক কম। এতিয়া ৰাখোঁ।
ওম। অকে।
অঁ অঁ।